কি কৰিছ?
আছো আৰু খবৰ খাতি কেনেকুৱা তোমাৰ?
এ খবৰ খাতি বাদ দে। ভাত খালি?
ভাত খালো ভাত খালো বাৰু। আজি ভাত আইটেম বহুত আছিলে। আজি পনিৰ আছিলে ভাজি আছিলে আৰু কঁঠাল গুটি আৰু গাছ টেঙা।
এই মজা।
এনেকে আছিলে বস্তু কেইটামান, আহ আৰু একো নাই বাৰু অঁ নিমখ ললো লগত। কি কৈছা? পানী, নিমখ। চব লৈছো হালধি জলকীয়া গুড়া জলকীয়া গুড়া।
ঐ মই তোক শুন সেই হেৰি কাৰণে কল কৰিছিলো।
কিহৰ কাৰণে?
এই তোৰ মই মানে তোৰ কি বুলি কয় এই এই ইহঁতৰ এই তোৰ কি বুলি কয় যাৰচি নাম পাহৰি গলো ন এই তাত তোৰ এই ক্ৰিকেটৰ হেৰি টিম এটা খুলিছে মানে তহঁতি দি জইন কৰ কৰিব পাৰিবি।
অঁ ক্ৰিকেট সেই মই তোমাক কৈছিলো সেইদিনাখন।
অ', অ', ত যদি কৰা কৰিব পাৰিবি', অ', আণ্ডাৰ এইটিন মানে চলিব সিহঁতৰ তাত',
আণ্ডাৰ কি কৈছোঁ নাইনটিন?
আণ্ডাৰ এইটিন',
আণ্ডাৰ এইটিন',
উম', ওঠ, ওঠৰ বছৰ তলত ওঠৰ বছৰ তলত পুৰা মানে ভাল হ'ব',
জইন কৰিম বাৰু', অই', তুমি আদিবাসী উঠি কি কৰিলা?
ৰাতিপুৱা মই উঠি পিনে উম', চাহ খালোঁ',
চাহ খালা, মোৰ আজি মানে মা ৰাতিপুৱা উঠিলো হা পুৰা শুইছো আৰু',
উম',
শুলোঁ, শুইছো উঠিছোঁ মই মানে তাৰপিছত অলপ ৰখিলো', তাৰপিছত গা ধুলোঁ ব্ৰাচ চাৰছ কৰি গা ধুলোঁ', তাৰপিছত ঘৰতে মানে লগাই লিংক সিধা হৈ গ'ল।
কি হ'ল?
এ', কুকুৰ কুকুৰে মানুহ এজনীক বেয়া কামুৰিলে আৰু তাৰপিছত ওলাই গলোঁ',
উম'
তাৰপিছত মানুহজনীক ৰক্ষা কৰিলোঁ তাৰপিছত ৰক্ষা কৰি কুকুৰটোক খেদাই দিলোঁ তাৰপিছত হস্পিতালত হস্পিতালত থৈ আহিল মানুহ মানে তাৰপিছত মানে খোজকাঢ়িব নোৱাৰা হৈ গ'ল মানুহজনীয়ে',
ক'ত বাৰু, তহঁতৰ গাঁওৰে নে মানুহজনী?
অ', গাঁৱৰ নহয় বেলেগৰ পৰা আহিছে',
মানে আলহী খাব আহিছিলে নে, নে আলহী খাব আহিছিলো?
এনেই আহিছিলে, তাৰ আহিলে যে তাৰপিছত এম্বুলেন্স মাতি দিলে মানে মানুহে, এম্বুলে অ এম্বুলেন্স মাত মাতিলে তাছত অ হস্পিতালত গ'ল, হস্প স্পিতালত গৈ মানে ভাল হ'ল বাৰু মানুহজনী, এতিয়া জীয়াই আছে।
উম।
উম, এনেকুৱাই আৰু মানে তাক বেমাৰ বেলেগ কামুৰিলে মানে, পাঁচটা মান কুকুৰে কামুৰিছে এনেকুৱাই কামুৰিছে আৰ। গোটেই তেজ তেজ হৈ গৈছে, মই যে নোযোৱা হ'লে যে মাথা নো মৰিয়ে গ'ল সতে।
জীয়াই থাকিলে জীৱন, জীৱন ভৰ কুকুৰৰ ভয় থাকি যাব আৰু।
অ তাছত মই গ'লো তাছত মানে মই বাচালো যে, মোৰ তেজ চেছ গোট তেজ চেছ লাগি গ'ল তাছত গা চা আকৌ ধুলো। গা চা ধুই কাপ পোৰ চাপোৰ ধুই তাৰপিছত এনেকে কৰিলো, তাছত লগৰটোৰ ঘৰত ওলাই আহি গলো তাছত তাত ফুটবল ক্ৰিকেট খেলিলো, তাৰপিছত ফুটবল জিকিলে বাৰু, আজি দু গেম জিকিলো এক গেম হাৰিলো, ক্ৰিকেট মানে আজি টিমটো ভাল নহ'ল মানে। ক্ৰিকেট মানে মই ক্ৰিকেট এক গেম মানে চাৰি গেম হ'ল
উম।
তিমি গেম হাৰিলো এক গেম জিকিছো আৰু মানে। বেয়া লাগিল জিকিব কাৰ
এই তই যে তোৰ বাইক, তই যে বাইকখন যে কিনিছিলি যে
অ।
এই এতিয়া মাইলেজ দি আছে নে?
মাইলেছ ভালে দিয়া বাৰু অ পঞ্চল্লিশ দিয়া মাইলেজ।
ঠিক আছে, এইটো এই তুমি যে ই টুৱণ্টি পেট্ৰলটো ওলাইছে যে।
অ।
এইকেইটা তোৰ মাইলেজৰ ওপৰত ফৰক পৰিছে নেকি তোৰ?
এ এম অ অলপ পৰে আৰু এক, দুই।
উ সেইটোতো পৰিবই আৰু একো নাই, বাকী এয়া প্ৰব্লেম আছে নেকি এইটো কাৰনে?
আ নাই বাৰু, তোমাৰ মতে এ পেট্ৰলটো ভাল নে বেয়া?
এ তাত কি আৰু বিশ শতাংশ কুঁহিয়াৰ ৰস ওলাই দিছে।
উম আৰু পেট্ৰলটো ভাল। মানে কঁপা পাইছে নো পেট্ৰলতো, কঁপা কোনে আৱিষ্কাৰ কৰিছে?
এই এইটো কোন এইটো তোৰ জাৰ্মানী আগৰ পাই চলি আছে কালি তাত ই টুৱেণ্টি আছিলে, তাত মানে টুৱেণ্টি এতিয়া আছে কিন্তু আগতে নাছিলে সিহঁতে ই টুৱেন্টি হোৱাৰ ফলত ত্ৰিছ নে প্ৰত্ৰিছ বছৰ মানে তোৰ গেফ লৈছে, মানুহক নে সঁচা নিবলৈ প্লাছ আক নিজৰ মানে প্ৰেটলটো ইনপ্ৰুভ কৰিবলৈ বিকছ তই তো কুঁহিয়া ৰখ আৰু পেট্ৰলটো এনেই চেক কৰি পিনে মিলাই পিনে তো ভৰাই দিব নোৱাৰো ন।
অ।
ত সেনেকুৱা টাইপৰ ত আমাৰ ইণ্ডিয়াত তোৰ দুহেজাৰ একৈশ চনত চাগে ই টোৱেন ই টেন ৰিলিছ ই টেন।
ই টেন।
তা পাছত এতিয়া কি ছাব্বিশ সোমাইছে ন ত চাৰি বছৰ গেপ মিলাই পিনে ত ই টুৱেণ্টি মানে টেন পাৰ্চেন্ট আনি দিলে, য'ত য'ত নেকি জাৰ্মানী ইমান ধুনীয়া দেশ এখনে তোৰ টি টুৱেণ্টি লৈ যাবলৈ পয়ত্ৰিশ বছৰ বয় বছৰ লগাইছিলে আমাৰ ইণ্ডিয়াত। চাৰি বছৰতে খেলা কৈছে।
আমাৰ ইণ্ডিয়া খন ডেভলপ হৈছে কিন্তু।
সেইটো হৈছে কিন্তু কি কবি আৰু দুখী দুখীয়া খৰাই দুখীয়া হয় থাকে ধনি খাই ধনী হয় থাকে।
অ এইটো হয় বাৰু।
এইবাৰ থিওৰি এটা আছে এনেকুৱা থিওৰি এটা আছে মানে এইটোৰ দুখীয়া পাই দুখীয়া ধনী পাই এতিয়া ধৰ তই এতিয়া মানে এটা থিঞৰি এটা আছে ইকনমিক্সত যে দুখীয়া কৰাই দুখীয়া হৈ থাকে আৰু ধনী পাই ধনী হৈ থাকে।
না কিছুমান দুখীয়া হৈ যায় ধনী বিলাক দুখীয়া হৈ যায়।
অ সেইটো হয় কিন্তু ধনী মানুহ বিলাক প্ৰায় ধনিয় হয় থাকে চাবিচোন প্ৰায়।
অ প্ৰায়ভাগ ধনীয়া হয় থাকে।
ধনীৰ কোৱালিটোপা ধনীয়ে হয়।
কিয় হয়টো?
কিয় কি কিয় হয় আকৌ। বিকজ সি নিজৰ যোনটো পূৰ্বপুৰুষ সম্পত্তি সেইটো পাই যায়।
অ
নৰ্মেল কথা, এতিয়া ধৰ তই দুইত আছা হয়নে ধৰি ল ধৰিল ডেইলি দুশ টকা ইনকাম কৰ ধৰি ল
অহ অ
আৰু ধনী মানুহ বিলাকে ধৰ চাৰিশ টকা ইনকাম কৰে।
অ
এতিয়া তই ধনী হবলৈ তই কি কৰিব লাগিব চাৰিশ টকা ইনকাম কৰিব লাগিব
অ
এতিয়া মেইন কথাটো হল তই দি চাৰিশ টকা ইনকাম জোন দিনা পৰা ষ্টাৰ্ট কৰিলি
উম
এই ধনী মানটোৱে আঠশ টকা ইনকাম কৰা ষ্টাৰ্ট কৰি দিব।
হ
তোৰ ইনকামতটো বাঢ়িলে কিন্তু তই এতিয়া দুখীয়া হৈ আছা চাব গলে।
অহ ন
সেইটো কথাত থিঞৰী সেইটো ইকনমিক্সৰ।
কিয় এনেকুৱা
এই এইটো নৰ্মৰ্মেল আৰু
নৰ্মেল ন ধনী হবলৈ কষ্ট কৰিব লাগিব মানুহ কিছুমান ধনী হৈ যায় নহয় দুখীয়াবা
অ সেইটো হয় এইটো মানে কি জানা এইটো মানে বহুত কম হয় মানে এইটো যিমান কষ্ট কৰিবি সিমান ফল পাওঁ এনেকুৱা লাইফ জীৱনটো এনেকুৱা নহয় আচলতে যে তই তেনেকে পৰীক্ষাত তই ইমান গাল পঢ়িবি তঁহতেই ইমানখিনি নম্বৰ পাবি এইখন এনেকুৱা টাইপৰ জীৱন নচলে
উম
জীৱনৰতো ষ্টাৰ্টিং পইণ্ট চবৰে বেলেগ এতিয়া ধৰ কিছুমানে এতিয়া ধৰ জীৱনটো ধৰি ধৰি লও এখন দৌৰা কম্পিটিচন দৌৰিব লাগে আৰু এ ধৰি লৱ কিছুমানে থাকিব এশ মিটাৰ দূৰত কিছুমান থাকিব দুশ মিটাৰ দূৰত কিছুমান থাকিব তিনিশ মিটাৰ দূৰত এতিয়া ধৰক ধনী মানুহটোো পোৱালিকেইটা থাকিব এশ মিটাৰ দূৰত তাতকৈ অকণ কম ধ ধনী মান থাকিব দুশ মিটাৰ দূৰত একদম দুখীয়াটো থাকিব তিনিশ চাৰিশ মিটাৰ দূৰত ত এতিয়া তই ভাৱ তোৰ কাৰ লগত আছে যে তই যিমানে স্পীড হ। ধনী পোৱালিটো ক'ত পাই যাব গৈ পিনে।
অ এটো হয় কিয় বা আজিকালি লগাইছ।
আজিকালি তো আগৰ পাই এইটো মানে তোৰ। এ চোব দে এইটো।
চুব দিম অ।
মানে জীৱনে চবকে ইকুৱেল নিদিয়ে বুজিছ চবকে চবকে মানে। বেলেগ বেলেগ দিয়ে ত যাক বেছিকৈ দিছে লাইক এতিয়া ধৰা মই। এ মই ধৰ দিয়া। মোৰ তাতে পাঁচশ কোটি টকা আছে মই ছশ কোটি টকা বঢ়াই দিলো পাঁচশ কোটি পৰা।
অঁ।
আৰু তোৰ তাত এশ কোটি আছে। সাত তয়ো ছশ কোটি ভৰাইদিলি তাক কি ত তই আৰু মই কি একেই হ'লো নেকি নহ'লো ন?
কিয়।
কিয় তই এশ কোটি বা ছশ কোটি ভৰাইছ আৰু মই পাঁচশ কোটি বা ছশ কোটি। মই এশ এশ কোটি ইনপোভ কৰিলো তই পাঁচ পাঁচ অ। সেইটোকে কথা তেতিয়া ধৰ মোৰ পাঁচশ কোটি আছে ন ত মই জীৱনৰ মানে গেমখনত। মই আগত আছোঁ। মই তোতকৈ পাঁচশ মিটৰ আগত আছো তেওঁতো মই। তই যদি ছশ কুৰি টকা ইনকাম কৰিছ তই মই য়ো কৰিব লাগিব। পাঁচছে ছয় এঘাৰ এঘাৰ কোটি এঘাৰশ কোটি টকা এনেকুৱাাই টাইপৰ কথাটোত।
অ অ এনেকে চলি আছোঁ আৰু।
উম।
একো নাই কিন্তু মানে কিবা এটা কৰিবলৈতো মানে। কিবা এটা কৰিবলেতো কষ্ট কৰিবই লাগিব যিয়েই হওঁক।
অ সেইটো কিন্তু বহুত ডাঙৰ কথা দেই।
অ এ আজিকালি বৰ ডিষ্টাৰ্ব হৈছে আমাৰ ঘৰত মানে কুকুৰ এটা পোঢ়িছো। কুকুৰ তাৰ মানে আজিকালি বৰ ভ ভ মাৰি থাকে যে মানে অলপ দিচ। দিগদাৰ হৈ যায় কুকুৰটোৰ কাৰণে।
এতিয়া এতিয়া ম উম এতিয়া মই টোক কম হা তই মোক কবি হা।
অ।
কিবা এটা পাবলৈ। কি কৰিব লাগিব কিবা এটা পাবলৈ কিবা এটা পাবলৈ। কি হ'ব? ফিল ইন দা ব্লেঙ্কচ্‌ কিবা এটা পাবলৈ। অঁ ইয়েচ কিছুমানে কি। কিছুমানে কি কয় জান? কিবা এটা পাবলে, কিবা এটা হেৰাব লাগে।
অঁ, কুচ পানে কেলিয়ে, কুচ খোনা পৰ্টাহে।
উম এইটো কিন্তু ভূল। কুচ পানে কেলিয়ে, কুচ কৰ্না পৰ্টাহে।
উম।
একো নকৰিলেও এনো হেৰায়। নকৰালেও নকৰিলোঁ হেৰাবি। সেইটোৱে কথা। উম, বাকি কেনেকুৱা? ঘৰৰ পৰিৱেশ বিলাক কেনেকুৱা চলিছে?
ওম ভালেই চলি আছে। আজিকালি মানে, মোক কুকুৰ দুটামান পুঁহি আছোঁ মানে, পইচা বাঢ়িছে নাই মোৰ।
ওম।
এইকাৰণে মানে, এই মানে হাঁ ছাগলী- ছাগলী আছে। চুৰ হয় কাৰণে সেইকাৰণে কুকুৰ মানে পুঁহি থৈ দিছোঁ, কুকুৰে মানে বৰ ভৌ ভৌ মাৰি থাকে। কুকুৰ খিনিয়ে বৰ ভৰ ভৰ মাৰি থাকে যে, সেইকাৰণে কু কুৰ খিনি পৰা ডিষ্টাপ হয় আৰু মোৰ। এনে কিবা মিটিং- চিটিং হ'লে বৰ ভৌ ভৌ মাৰি থাকে মানে।
দেইৎ, ওম বিয়াখন পাতি ল' আৰু তই।
নাই -নাই এ এতিয়া নহয়, আৰু অলপ চাক্সেচ হৈ লওঁ।
একদম ত' তপা তপা হৈ ল' আগতে। চুলি- তুলি যাই ল'
হেঁই, বিয়া নাপাটোৱে নেকি? কিনো
বিয়া, অঁ সেইটো হয় কিন্তু দেই, এইটো বহুত ভাল কথা কৈছ। সেইটো এইটো কথা কোনো নকয়েই প্ৰায়।
ওম।
সেইটোৱে কথা পাতিম, আৰামছে কাম কৰোছোন ন'? কাম কৰ
কাম। অঁহ্‌ ঘৰত তোমাৰ অৱস্থা কেনেকুৱা চলি আছে ?
হে কি কবি আৰু অ ৰাতি হ'লে তৰা দেখি।
হাঁ।
ৰাতি হ'লে তৰা দেখি, বৰষুণ দিলে আকৌ বানপানী হৈ যায়।
হঁহ্‌ হঁহ্‌।
ৰ'দ দিলে আকৌ শুকাই যায়। পানী খাব নোৱাৰা হও, তেনেকুৱাই, -তেনেকুৱাই চলিছে আউ।
মানে ইমান ভালো চলা নাই, ইমা বেয়াও চলা নাই।
অঁ এ বাচ্‌ একো প্ৰব্লেম- চব্লেম নাই, বৰষুণ দিলে বাচ্‌ পানী সোমাই ভিতৰলৈ।
অঁ তুমি কিবা প্ৰব্লেম -চব্লেম -অঁ, কিবা প্ৰব্লেম-চব্লেম হ'লে ক'বা মোক। মই হেল্প কৰিম।
অঁ মোৰ প্ৰব্লেম বাৰু হৈ আছিলে, মোৰ মানে ঘৰটো বনাব লাগে আকৌ তোৰ প্লাছ মোৰ মানে ঘৰত খাবলও ভাত- চাত নাই। যদি পাৰ মোক দিবি চোন টকা বিশ - ত্ৰিশ লাখ মান।
হ'ব বাৰু, মই ইমান দিব নোৱাৰো, এক লাখ এও কমে এক লাখ টকা এটা দিলে হ'ব?
হ'ব দে দশ টকা টা মই দি দিম তোক, খোচ এতিয়া, দশ টকা টা মই তোক দশ টকা দি দিম দে।
তোমাক মই একলাখ টকা এটা দিম দিয়া।
এ হেৰিটো ইমান টকা মোৰ তাত শুন, মোৰ তাত এতিয়া মোৰ প্লেন এটা আছে, মই একলাখ এটাক এতিয়া মানে বস্তু এটা কিনিব লাগে। বাকীখিনি মোৰ মতে মানে, আছে এতিয়া পইচা অলপ, বাকীখিনি তই মিলাব লাগে পাৰিবি?
কি কৈছা?
মোৰ তাত মানে পইচা আছে অলপমান, বাকীখিনি মিলাব পাৰিবি?
অঁ, মিলাই দিম দিয়া, কিমান টকা মিলাব লাগে?
মোৰ তাত তোৰ টকা দশটা আছে, বাকীখিনি তই মিলালে হ'ল। হ'ব দে, হ'ব দে মই ।
মানে আমাৰ ঘৰত কুকুৰ বহুত জনসংখ্যা বাঢ়ি গৈছে, সেইকাৰণে মানে বৰ ভৌ ভৌ মাৰি থাকে। বাই বাই।
ঠিক আছে, ঠিক আছে অকে অকে।